হেল্ল'
অহ কি কৰিছ।
এয়া ভাত পানী খাইকৈ আজৰি হৈ লৈছোঁ।
ভাত খালি অ' দে স্কুলৰ পৰা আহ খালোঁ‌। সিহঁ‌তে স্কুলৰ পৰা আহিল।
আহ আজি স্কুল নগলে ছোৱালী
অ শাক কিহয়ে খালি
ভাত এ দিম কণী তৰকাৰী বনালে কণী
আহ বৰষুণ পৰিছে নেকি? অ খালো
পোৱা দবদবা বষণ পৰিলে
একম এতিয়া পৰি থকা নাই
এতিয়া নাই পোৱা কম কাম এনে কিন কিনকে আছে কিন্তু বৰষুতো নাই পাই এদয়া
অ আমাৰ এইফালে দপ দপাই নপৰিলে নহয় এক কিনকিনাই পৰিছে তিয়া
অ আমাৰ ইয়াত একে ডপ ডপাই ব বলে পুৱা দপ ডপাই বলে একদম পানী হৈ গ'ল পুৱা
অ একে ধ বৰকে ধৰিছিলে নহয় খোলা হৈ আহিছিলে আমাৰ খানান ন পৰিলে যেনিবা
আম এয়াত ডব ডবে পৰিলং
অ
অ কি কৰি আছা এতিয়া?
আছো খব খাতি ভাল আও?
আহ খবৰ খাতি ভালেই।
উম
এ বৰষুণ পৰিছে গেলা বতৰ, ওলাই যাবও মন যোৱা নাই হয় ছাগলী গেইটা ছাগলীকেইটা ভিত ভিতৰলৈ আহিলে ছাগলীকেইটা এৰাল দি ভাবিছো এৰাল দি থৈ আহোগৈ মানে কি বাৰিলৈ ফালে গৈ দিউংগৈ নাই এতিয়া বতৰটোচোন কিনি ছে নেযাবই ছাগলী এতিয়া
অ ছাগলী দিগদাৰ ওলাই নাযায় নহ'ব হল অ উম বৰষণ ভৰিলে পাচ চাঠো কাটি দিব লাগিব দিয়া হয় ন
অ পাত কাটি
উম মই আগতে পুহিছিলো নহয় ছাগলী
অ
হে বৰষণ পৰিলে একেবাৰে গছৰ পাত বিচাৰি ফোং কাটিবলৈ উম। তাকে বিচাৰি বিচাৰি কাটিব লাগিব দিব। লাগিব।
বাৱিত সোমালেও। বাৰীত এতিয়া মহৰ পৰাও নোৱাৰিবি নহয় জোক মহ
অ এনে সৰুৱা গছ চছ আছেনে নাই
আছে আছে বাৱিলে আছে
অ সৰুৱা গছত থানি এটা কাটি পেলাই বান্ধি পেলাই থৈ দিবি আৰু
নহ এতিয়া বতৰো কমিছে নহয় এই ৰাস্তাত ঘাঁহ আছে তাতে অকমান সময় এৱাল দি চুংগে
উম ছাগলী কেইটাক খাহি কৱিলি
অ অ খাহি কোৱা গল।
আহ কেইটা আছে ডমৰা।
জমু মতা পোৱালি এটাহে আছে। মাইকি পোৱালি দুটা।
অ মাইকী দুজনী আও।
নাই ডাঙৰ ডাঙৰ তিনিজনী।
অহ।
হও পোৱালি তিনটা। তিনটা পোৱালি মানে ডাঙৰ হৈছে চাকম ন
তহঁতে ছাগলী গাখীৰ খিয়াঅ নে নিখিয়াঅ।
ছাগলী গাখীৰ নিখিৱাও।
নেখাৱ নে কি?
খাওঁ। ছাগলী পোৱালি কিটা ডাঙৰ হবলে থও।
অ আহ এনেতো ওলাই ন ছাগলী গাখী কি ওলাই নাহ
অ খিয়ালে। খিয়ালে ওলাব কিন্তু। বেগ সেই। কওঁ আৰু পোৱালিকেইটাই ডাঙৰ হওঁক আ ক ছাগলী গাখীৰকন খিয়াই কেনে কি কৰিম পোৱালি কেইটা ডাঙৰ হলে বেচিব পাৰিম।
অ এ উম এনেই ঘৰত খোৱা কে ক খাই পোৱা এপোৱা মানকে কিছুমান ছাগলী গাখী গোন্ধাই
উ আমি আমি নে খাওঁ ছাগলী গাখীৰ। আমাৰ গৰু গাখীৰ আছে আৰু গৰু গাখীৰ আছে ছাগলী গাখীৰ কিয় ক্ষীণ ক আহ গ
অ আগতে মই খিৰাও এই পানী খোৱা ছাগলী বিলাকৰ গাখীৰ নুগোন্ধাই বোলে পানী খুৱাব লাগে বেছিকে অ গাখীৰ খিনি আকৌ বৰ ধুনীয়া ডাঠ পোৱা যায়
অ মই কিন্তু ভাল পাওঁ দেই মিঠা ছাগলী কেইখিন
উম
উতলাই লৈ লগতে খাব লাগে অলপ হেৰি মজা লাগে খাই নাই চাহ বনাত চাহ বনোৱাতকে মিঠ উঠাই এই উতলাই লৈ পেলাই গৰমে গৰমে খাব লাগে ভাল লাগে উম
তাৰ পিছতে কাপোৰ বেচিলি
বেচিলো অহ আকৌ বেচি আহিলো আগবেলাই বেচো উম তই কি কৰিবি এতিয়া
মই এতিয়া ভাত পানী খাই লৈছো এতিয়া জীয়াম অকমান বৰষুণো পৰি আছে যে
উম
সেইকাৰণে ওলাই কৰি যাবলৈও অকণমান দিগদাৰ কাম বন কৰিবলৈও কাপোৰ চাপোৰ বব নোৱাৰোঁ
উম বৰষুণ পৰিলে কাপোৰ ব নোৱাৰে হয়
উম
আহ
নোৱাৰি
জাকি নিদিয়ে নে কি বোলে
হে
বৰষুণ পৰিলে জাকি নিদিয়ে বোলে
অ এটা মাৰি মাৰি ধয়
অ'
অ সেইকাৰণে
জাকি নিদিয়ে মই এজুতিয়ে লগাইছিলো তাৰাপা গম নাপাওঁ পাওঁ যে ইমান ভালকে
উম কৰ'বাত ফুৰিবলৈ গছ উঠিছে নেকি
ফুৰিবলৈ এতিয়া যোৱা নাই এই তে সেইদিনাখনে গৈছিলো বৰদোৱালৈ গৈছিলো
আহ উ
চাইকৈ আহিলো
আহ তাৰ পিছত মই যাব প নাই দে
অ বৰ ধুনীয়া কৰিলেগে চাবলগীয়া জেগা কৈ পেলালে
উম যোৱা নাই যাব লাগিব আও
চাবলে ভাল লগা হ'ল দিয়া
উম। সময়ে নিমিলে গৈ
আমাৰ ইয়। গোপিনী গৈছিলে গোপিনী পাৰ লগত গৈছিলো অহ। সেই গোপিনীৰ লগত যাওঁতে। চাই অ এনে আগতে। তে গছো। নব নওতেও গৈছো কিন্তু এনে গোখিনি লগত গৈ ভালো লাগে। গে হয় সেইকাৰণে।
উম এনেই গুৱাহাটী গুৱাহাটী ফালে গৈছ নে খাম। মন্দি চণ্ডী।
কামাখ্যা মন্দি গৈছিলো। কামাখ্যা মন্দিৰ অলপ। ঠাণ্ডা পৰি থাকোতে গৈছিলো এ হ'ল কেইদিন অলপ দিন।
অহ
কামাখ্যা মন্দি।
গাই লৈ গৈচ আও।
অহ আমি মানে নাই নাই। মানুহ নহয় আমি ঘৰৰ পৰিয়ালৰ পৰিয়ালৰ মানুহ খিনি অলপ এনেকে গৈছিলো পৰিয়ালৰ মানুহে গৈছিলো। অ
অহ
মানে আমাৰ নিজৰ মৃত। তিয়া মানুহৰ লগত গছো আমি আও
উম, উম কামাখ্যা মন্দিৰত যাই ভাল লাগে ন বৰ ধুনীয়া একে অ আমি গৈ থাকো নহয়। তাতে কামাখ্যা মন্দিৰলৈ বেছি যোৱা হয়।
অহ
কিবা এটা হে হলে উম এয়া হেৰিত যে এ সাতৰ চাই সেইকেইদ এনেকে বহুত মানুহ হয় নহয়।
অ মোক সাতৰ চৰত গৈ পোৱা নাই এনেই গৈ।
বহুত মানুহৰ বাটৰ পৰা খোজ কঢ়ি যাব। লাগে ভাল লাগে মানুহ ঢেৰ বাটে বাটে পানীও দি থাকে। কামাখ্যা মন্দিৰ। বাটটো খোজ কাঢ়ি যাব লাগে। গাড়ীত যাব নিদিয় নয় অ অ যাওঁৱে বছৰি তাতে
একে হেৰি পৰা খোজ কাঢ়িব লাগে ন
তাই পকা ৰাস্তাৰ তলপা
আহ
বহুত খোজ কাঢ়িব লাগে সেইখিনি
অ এনে এনেনে গাড়ী বহু ৰা আগলৈকে গৈছো গ এতিয়া মাজতে যা নে গাড়ী বহুত আগলৈকে গৈছে
নহয় ওচৰলৈকে এনেইটো খালেই ওচৰলৈকে গাড়ী যায় এতিয়া সাতৰ আছো আগেইদিন নি দিয়া নহয় যাবলৈ গাই বন কৰি দিয়ে তাকে ইয়া পৰাই কঢ়ি যাব লাগিব তালৈকে
অ
তাতে বাতে পানী দিব মানুহে কিবা কিবি দিব আকৌ পায়স চায়স দিয়ে সেই বাটতে
এই বৰদোৱা এনে মেলা মেলা অ বৰদোৱা মেলাতো তেনেকুৱা কয় ত আঁৰ খোজকাঢ় যাব লাগে হ গাড়ী
উম এ বৰদোৱা মেলাত বাৰ আৰু ইমান আঁতৰত নহয় ইমান আটাত নহয় নয় ইমান এনেকা সমান জেগা ন
অঁ
ইমান জেগাত খোজকাঢ়া আৰু ওপৰলৈত খোজকাঢ়ি যা বহুত বেলেগ
অ অ অ সেই মি গাইত গ যে গম নাপালো
অ ইয়াৰ পৰা তলৰ পৰা ওপৰলৈ যাব লাগিব
আহ
এ ভৰি চৰিত সন্ধিয়া কৰি কিবা হয় যায় আৰু ৰৈ ৰৈ ফেফাই ফেফাই যাব লাগিব
তাতে আমি গাইত গলো যে আমি গম নাপালো কিন্তু গৈছো আমিও কিন্তু গাড়ীতে গলো আমি বেছি খোজাঢ়িব নাপালো আমি অকমান খোজ কাঢ়ছো
অহঁ গাড়ীত গলো সি ওপৰ চক ৰাখেগ হয় দোকান খিনি ওচৰতে ৰাখেগৈ অহ। অ।
তাৰপ অহ অকমান খোজকাঢ়ি গৈছো।
গাড়ি নেযায়। তালৈকে।
গৈ পোৱা নাই তেনেকুৱাতেহে যাব লাগে মেলা হয় মেলা হয় হ আম্বুছে। মেলা।
অ সেই অম্বুবাচী মেলাত বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে নহয়। এই কবা সেৰি কবা। ঋষি মুনি হোপা আহে।
অহ
সেই কিবা কিবি কৰি থাকে তাত।
অ এনে হেৰি কিবা কি কি তাত কি ওলাই হয়। কি ওলাইনোঢ়।
একো নোলাই দোকান বজাৰ হ হেৰি মানুহ হোপা যে আহে। অ ঘৰি হোপাই চপ কৰি থাকে। কে।
অহ
হে ধ্যান কৰি কৰি কিবা পাই বোলে সিহঁতে।
অহ।
বহি থাকে। তাৰপিছত সেই। ভাগাৰ দিনা সিহঁতে সে মন্দিৰ দৰ্শন কৰে আৰু। মন্দিৰ দৰ্শন। ফোন কৰি পেলাই তেতিয়া যায় আৰু ঘৰে ঘৰে।
অহ।
সেয়াই অহ। বহুত মানুহ এই কাছত ধাকা পুখুৰীটো যে। তাৰ পায় পায় ধেৰি মানুহ। বহি থাকে। এইয়াত চব চব। কৰি থাকে আও।
অ এক।
অ সেইহটো চাফ। চাই। অ ইমান কাচ আছে হাতে দিব নোৱাৰিছিল ইমান কাছ।
সেইটোোৱয়ে তাত ধেৰা পানী মানুহে গাটো
উম ন ন আমি চয়ে পোৱালাই ইমান কাছ ভয়ে লাগে
অ কাছ অ কাছ কেইবটা ওলাই আছে কিন্তু আমি পানী খিনি মানুহে চবে হাতে পানী গাত ছটিয়াই চটিয়াই লৈছে ময়ও ছটিয়াইছো গা নাজানো আৰু কি সেইটো মহত্ব আছে অহ অ হ'ব দে